কি কৰিছা
মই এ অকমান ৰাস্তাৰ পালে ওলাই আহিছো তুমি
মই ভাতকেইটা খাই আছিলো।
অঁ ভাত পানী খালে নেকি?
উম আজি সোনক লোন কা
অঁ সোনকাল হ'ল ন
তোমালোকৰ
মোৰ হেৰি মই এতিয়া খোৱা নাই বাৰু আমাৰ ভাত বনোৱা অকণমান দেৰি হ'ব
অঁ তাকে আজি নেটৱৰ্কটো ইমান প্ৰব্লেম দিছে জানো কেলৈ
অঁ নেটৱৰ্কতটো মোৰ কালিৰ পৰা দি আছে প্ৰব্লেম
আৰু মোক কি হ'ল মানে আজি ফৰ জি ফোন নহয় জানো ৰাতি ৰাতিপুৱাই তে নেটটো খতম কৰিব পালো পঞ্চাশ শতাংশ এটা আছে আৰু অকণমান উম মই ভাবিছো তোমাক লগ কৰিবলৈ সচ অলপানকৈ লম আৰু
এ অকমান ওলাই আহা আমি দুটাই লগ পাম লগাই তুমি সজ পত লাগিলে লৈ ল'বা তাৰপৰা এনেই খবৰ খাতি কেনেকুৱা মোৰ ভালেই চলি আছে মই এতিয়া মানে ফোন এটা লোৱাৰ অকণমান চিন্তা কৰি আছোঁ
অ তাকে তোমাৰ ডিছপ্লে লগোৱা কথা আছিলে ন লগোৱা নাই নেকি
ডিচপ্লে কাইলে যাম চাগে লগাব মই আজি পইচা এটা পাইছো
অঁ
পাই পেলাই এতিয়া কাইলৈ যাম চাগে লগৰ দুটাহতে মই ইফালে যাম আৰু অকমান ওলাই আমাৰ হেৰিয়ৰ ফালে
যদি তোমাৰ কম দাম হয়
অঁ
মানে কম দিত আমি কিমান থাকে সুধিবাচোন নে ময় এঘন্টা লগাব লাগে মানে
অঁ
মানে যদি কম দামত পাওঁ মানে ময় লগাম মানে বেলেগ এদিন বেলেগ এদিন লগাম তোমাকো লগ ধৰিম একেলগতেহ যাম দেই
অঁ ঠিক আছে বাৰু
মানে মোক সহায়টো কৰিলে হ'ল মানে
অঁ ঠিক আছে মই কৰি দিম বাৰু মোৰ এতিয়া কি হৈছে এনে
কোৱা কোৱা।
মোৰ মানে হেৰি এই এইটো ফোন এতিয়া মই ডিচপ্লেটো বনাই আনি সেইফোনটো কিবাকে বেচিও
অঁ সেইটো পাৰিব নতুন এটা লাই ভালকে তোমাৰ ডিচপ্লে লগাই ফোন বিলাক ভাল নহয় এবাৰ লগাৰ পিছত মানে পিছত আকৌ বেয়া হৈ যায় ইমান গেৰাণ্টি নাথাকে
উম আৰু এতিয়া ফোনটো মানে মই অকণ প্ৰব্লেম পাই আছো এতিয়া নতুন ভাল ফোন এটা লও যাতে ফোনটো মানে ভালকে ব্যয়ৱহাৰ কৰিব পাৰো
উম উম সেইটোৱে নতুন ফোন লৈ ভাল তোমাৰো এইটো এতিয়া দিন হ'ল নহয় বহুত দিন হ'ল ন মানে বছোৱা বুলি ক'ব পাৰি আৰু
মোৰ ইমান বেছিদিনো হোৱা নাই মোৰ-মোৰ দুবছৰ হব হ'ল বাৰু এইটো শুনো
উম আৰু মানুহৰ তোমাৰ চোৱা ফোন চলোৱা লগতহে কথা ফোন এটা লিমিট থাকে ন চলোৱা যদি তুমি জোখতকে বেছি ব্যৱহাৰ কৰা ফোন বেয়া হ'বই।
অ সেইটোৱেই ফোন এতিয়া যদি ফোনটো তুমি দিনৰ দিনতটো লাগি থাকা হয়। টো বেয়া হবই ফোনটোৱে ফোন প্ৰব্লেম দিব মোৰ মানে কি হল এতিয়া মই মেট্ৰিকটো দি পেলাই, দি পেলাই ফোনটো কিনিলো কিনি পেলাই পুৰা গেম-চেম খেলাত অকনমান ব্যস্ত হৈ গলো তাৰ পৰা এইবিলাক কৰিবলৈ লোৱা কাৰণে মোৰ মানে ফোনটো পুটকে বেয়া হৈ গ'ল মই যদি গেম-চেম খেলা বদলি বেলেগ কিবা কৰিলেহেঁতেন মই ইমান ফোনটো বেয়া নহলেহেঁতেন? মোৰ গেমটো খেলাৰ বেছি হৈ গ'ল সেইটো কাৰণে মোৰ ফোনটো অলপ প্ৰব্লেম হৈ গ'ল এতিয়া মই ফোনটো চেঞ্জ কৰিম।
অ ঠিকে আছে চেঞ্জ কৰা মানে তুমি এটা কাম কৰা এনেকে বেচিলেতো তুমি পইচা নোপোৱা ন গতিকে তুমি ফোনটো ভাল কৰি পেলাই যদি বিকা তুমি কেইটকামান সহকে পাবা।
উম তাকে মই এতিয়া এইটো ফোনটো বেচো বেছি পেলাই আকৌ ফিফটিন থাউজেণ্ড মানৰ মই নতুন ফোন এটা ললো
উম ভাল হ'ব নহ'লে তুমি এটা কিমান কৰিবা তুমি জপা ফোনটো লৈছিলা ন তাতে তুমি সেইটো ৰিটাৰ্ণ কৰি তুমি তাৰপৰা পইচা পাবা তেনেকে দি পেলাই নতুনকে এটা ল'ব পাৰা
অ এই তেনেকুৱা হয় তেনেকুৱা চিষ্টেমটো কৰিব পাৰিলে ভালেই মই সেইটো ভাবি আছো মানে ফোনটো আকৌ বেচিবলৈ এতিয়া কাষ্টমাৰ পতকে পোৱা নাযায় আজি দিলি তাতে মোৰ ফোনটো যিটো-যিটো ফোন মানে এই ফোনটো পতককে মানুহে নিকিনে মানে
নিকিনে অঁ
আৰু এতিয়া তোমাৰ ধৰি লোৱা মেট্ৰিক-চেট্ৰিক দিয়া সময় হোৱালো মেট্ৰিকৰ সময়ত মানে ল'ৰা-ছোৱালীবিলাকে নতুন কে ফোন লোৱা উৎসাহ এটা থাকে সেইটো সময়ত মই বেচা হলেও মানে ফোন এটা পাই গ'লোহেঁতেন বেচি পলে কাষ্টমাৰ এটা কিন্তু এতিয়া সময়ত এনেকুৱা হৈ আছে যে এতিয়া মানুহৰ ইমান ফোনৰ প্ৰয়োজন হোৱা নাই প্ৰয়োজন নোহোৱা কাৰণে এতিয়া পত চবে নিকনে মানে-
আহ অঁ
সেইটো কাৰণে মই কোনটো মানে এতিয়া ব্যস্ত মথাাতটো মাথাটোহে মাৰি আছো কেনেকে বেচিব পাৰো
ঠিকে কোৱা উম এতিয়া তোমাৰ ফোন তোমাৰ চবা ফাইভ জি ফোনবিলাক যেন এতিয়া মানে ফোন দামবিলাক বহুত কমি গৈছে তোমাৰ কিছুমান ফাইভ জি ফোন তুমাৰ বহুত কম টকা দিবলৈ লৈছে কিন্তু চাবা আমাৰ মানে আমাৰ ঘৰৰ এটা ল'ৰাই লৈছিলে তোমাৰ ফাইভ জি ফোন বহুত কম দামতে লৈছিলে কিন্তু তাৰ ফোনটো মানে খুব বেছি এবছৰ মানহে চলিলে মানে এতিয়া তাৰ ফোনটো মানে ইমানেই হেঙাই মানে ক'বই নোৱাৰি আৰু গতিকে কৈছো ফোন ললে তোমাৰ বিশ পঁচিশ হাজাৰ টকাৰ ওপৰত ফোন ল'বা ফাইভ জি ফোন তেতিয়া তোমাৰ ফোন কেতিয়াও একো বেয়া নহয়। নহয় আৰু
অ এতিয়া মানে তুমি যোনটো কথা ক'লা এতিয়া আমাৰ এইকনটো ল'ৰা এটা আছে তাৰ ফোনটো সি আনিলে অনা পিছত সি পুৰা গেম-চেম খেলি আছিলে তাৰ কোনটো প্ৰব্লেম দিয়া নাছিলে সি কি কৰিলে লগৰ এটা এটাৰ লগত লগ খাই পেলাই সি কিবা পুনৰ দিপিয়াৰ নে কিবা বঢ়াব পাৰি তেনেকুৱা বহাই দিলে বহাই দিয়াৰ পিছত পুৰা গেম-চেম খেলি দিলে গেম খেলা পিছত ফোনটো মানে এতিয়া প্ৰব্লেম দিয়া আছে এনেকুৱা প্ৰব্লেম দি আছে যে সেইটো ফোনটো একেবাৰে চলাব নোৱাৰা
উম! এটা কাম কৰিবলৈ ক'বা তাক ফোনটো ছফ্টৱেৰ মাৰি দিবলৈ ক'বা। আৰু বেলেগ উপায় নাই আৰু উম
এতিয়া সিও কৈ আছে তই যদি এইটো বেচ মইো সিও সেইটো বেচিব বেচি পেলাই দুটো লগান গোটাই পেলাই সিও ভাল ফোন এটা ল'ব মইো ভাল ফোন এটা লোৱা মাত
অ অ তুমি যদি তোমালোকে যদি দুইটাই একেলগতে ফোনটো লোৱা তেতিয়া তোমালোক দুটাই ফোনতটো অলপ কম দামত পাবলৈ আছা
অ দুইটা একেখন দোকানৰ পৰা যদি দুইটান ডাইৰেক্ট পেমেণ্ট দি পেলাই লৈ আহো তে এতিয়া মানে মানুহবিলাকে অকণ কমাই দিব ধৰি লোৱাক ডিছকাউণ্টৰলৈকে দি দিব অলপ দুটা ফোন যেতিয়া একে ঠাইৰ পৰা আনিম তেতিয়া অলপ ডিচ্কাউন্ট দি দিব
ডিছকাউণ্ট দিব তাকেই
তাক এতিয়া আমাৰ এই নাথিং বুলি কোৱা ফোন এটা ল'ব বিচাৰে আৰু
উম নাথিং টো বহুত ভাল আৰু না থিংটো তোমাৰ হেৰি এই মানে এইটো কি বুলি কয় ফটো মাৰিবৰ কাৰণে বহুত ভাল হয় মানে
অ কেমেৰা কোৱালিটি ভাল হয় তোমাৰ
আৰু তোমাৰ গেমিঙৰ ফোন বুলিয়ে ক'ব পাৰি আৰু
অ একদম ম হেৰিৰ গেমিং টো চলি যায় এতিয়া বাৰু মোৰ ইমান গেমিং চেমিং মৰ ইণ্টাৰেষ্ট নাইকিয়া হৈছে কাৰণ এতিয়া অলপ মানে নিজৰ
এ নিজৰ কেৰিয়াৰটো ঘ এতিয়া তোমাৰ অ ফকাচ কৰা তুমি এতিয়া পইচা ঘ পইচাৰ কাৰণে তুমি ফকাছ কৰা তোমাকো এতিয়া কোনো
অ এতিয়া কিবা এটা কৰি দু অকমান ঘটিব পৰাতটো মাথা মাৰিব লাগে আৰু দুটক মান ঘৰ্তি
দুটাক মান ঘটা তুমি গেম খেলিবলৈ তোমাৰ সময় বহুত আছে আগলৈ
অ এতিয়া মই যদি এতিয়া তুমাৰ এতিয়া টুৱেলভ পাছ কৰি য মই এতিয়া নিজৰ কেৰিয়াৰটো ন বনা পিছৰ মানে এনেকা টাইম নাইকিয়া হ'ব হে মোৰ কেৰিয়াৰ বনাব সময় নাইকিয়া হ'ব তেতিয়া বহুত মানে মোৰ জিম্মেদাৰি লখিয়া এইটো বস্তুোৰ যে নিজৰ ওপৰত কিছুমান ঘৰ হেৰি কৰিব সেই সেইটো সময়তে ৰখি থাকিলে মোৰ মই মানে তেতিয়া কেৰিয়াৰ বনাব নোৱাৰিম মই বেলেগ বেলেগ কামত সোমাই যাব লাগিব সৰু সুৰা কামত কিন্তু মই যদি এতিয়া ফ্ৰী টাইম পাই থাকোতে মই তোমাৰ ধৰি ললো এতিয়া পঢ়া শুনাত অকণমান গুৰুত্বটো দি পেলাই অকল ফোন চৰ পৰা অকণমান আঁতৰি থাকি যদি মই সেই কেৰিয়াৰটো ফকাচ কৰো তেতিয়া মোৰ পিছত তোমাৰ পিছত মই টেনশ্যন নোহোৱাকে থাকিব প দুটকা মান যেতিয়া মোৰ আহি থাকিব মোৰ বোলে পইচা দুটা পথ এটা ওলাই আছে তেতিয়া মই আৰামত থাকিব পাৰিম
এতিয়া যদি তুমি এইগিলাক গেম চেম খেলা তুমি তেতিয়া পিছত গম পাবা যে মই কিয় খেলিছিলো কিয় এনেকুৱা কৰি আৰু আজিকালি উম
ঘৰৰ ওচৰৰ এজন ল'ৰা দেখিছো সি মানে কি হৈছে তাৰ নতুনকে ফোন এটা লৈছে ফোনটো লৈ মেলি এ এতিয়া সি এতিয়া কিবা ফ্ৰী ফায় খেলে তাৰ তোমাৰ ছিজন চেঞ্জ হৈছে বুলি শুনিচো এইবিলাক চিজন চেঞ্জ হয় তাত হিৰইক লগাই কিবা গ্ৰেণ্ড মাষ্টাৰ লগাই এই তেনেকুৱা কামত পুৰা দিনটো সি বিজি হৈ আছে।
অ সেইবিলাক এইবিলাক তোমাৰ ভাল নহয় জানা নে?
এতিয়া তোমাৰ পঢ়া শুনাৰ বয়স নাই এতিয়া আমি পঢ়া শুনা কৰিব লাগে। অকমান এ কিবা এটা কৰি কেনেকে নিজকে এষ্টাব্লিছ কৰিব পাৰো বা নিজকে আগবাঢ়ি যাব পৰা সেইটো টেনচন ল'ব লাগে। এতিয়া মানে এই বয়সতটো হোৱা নাই মানে আমি এতিয়া গেম ছেম খেলো। টাইম ৱেষ্ট কৰো এনে তেনেকুৱা মানে বয়সটো নহয় মানে এতিয়া।
হয় হয়।
এইটো সময়ত এতিয়া আমি দুটকা ঘটো যাতে আমাৰ আগলে কেৰিয়াৰটো আমাৰ নিজৰ উ হেৰিটো এটা
মানে নৰ্মেল হেৰিয়ত থাকে যাতে আমি টেনচন নোহোৱাকে কৰ'বাত যাও বুলি। দুটকা পাও ক'বাই কিবা এটা কৰো বুলি ক'লে দুটকা পাও তেনেকুৱা মানে আমাৰ হেৰি হ'ব লাগিব
হয় হয়।
তাৰ পৰা তোমাৰ কোৱা শোন তোমাৰোকৰ খবৰ খাতি কেনেকুৱা চলি আছে?
ঘৰত চলি আছে আজি কঠিয় দিলো, ঘৰত কাইলৈ তোমাৰ মাটি ৰুব আৰু কাইলৈ বোকা দিব প্ৰথম। তাকে বজাৰ কেইমান কৰিবলে আহিছিলো। এতিয়া বজাৰ কৰি আহিছোগে আহি পেলাই ভাতকেইটা খাইছো খাই পেলাই ৰাস্তালৈ ওলাই আহিছো কাইলৈ মানে দিনটো পথাৰতে যাব মানে ঘৰতো থাকিব লাগিব, ঘৰত বিলাক গৰু ছাগলী আছে যেন চাই থাকিব লাগিব। আৰু ঘৰখনতো এৰি থৈ যাব নোৱাৰো ন।
হয় হয় এতিয়া
মাহঁতৰ লগত অকণমান লাগি দিম দিয়া আৰু ৰাতিপুৱা তাৰপা মই দিনতটো ঘৰতে থাকি বাৰ ফ্ৰী থাকিম পাৰিলে এপাক আহিবা।
অ বাৰু বাৰু এতিয়া তুমি মানে এতিয়া তোমালোকৰ মাহত পথাৰত বিকি হৈ থাকিব এতিয়া ঘৰত কোনু নাথাকিব ঘৰত তুমি থাকি পেলাই ঘৰৰ গৰু ছাগলী কেইটা নচালা আৰু কোনে চাব।
উম হেইটোয়েই।
ঘৰত এতিয়া তুমি
ঘৰৰ ল'ৰা এটাই আৰু এতিয়া মোকে চব দায়িত্ব দি আৰু কৰি থাকিব লাগে।
তাকে কৰিব লাগিব এতিয়া আৰু উপায় নাই নহয় তোমাৰ এতিয়া মা দেউতা তাহতে অকণ খেতিটো কৰিলেহে তোমাৰ খাবলে কিবা এটা হব এতিয়া আমি হ'লছো খেতিয়ক মানুহ কৃষক মানুহ আমি কিবা এটা যদি কওঁ খেতিতো য নকওঁ আমি এতিয়া আমাৰ মানে গোটেই বছৰেটোৰ কাৰণে আমি চাউল দাইল এইবিলাক ক'ৰ পৰা পাওঁ আমি যদি এইটো সময়ত আমি খেতিটো ভালকে কৰিব লাগিব। আমি এইেইটো মানে অকণমান গুৰুত্বও দিব লাগিব যে আ মাৰ হাতে পথাৰ তেনেকুৱা কষ্ট কৰি আছে মই ঘৰটো অকমান চাই দিওঁ।
উম।
এতিয়া তাতে তোমালোকৰ গৰম বন্ধও আহি পোৱা নাই জানো?
উম গম বন্ধ আজি পৰা ষ্টাৰ্ট হ'ল আৰু।
অ এতিয়া তোমাৰ তো ঘৰত থাকিবা তোমালোকৰ বেলেগ কামো নাই অলপ পঢ়া শুনাতো ইমান এতিয়া এইকেইদিনত ইমান নহব তুমি এতিয়া ফাৰ্ষ্ট ইয়েৰ পাইছাগেহে মেট্ৰিক চেট্ৰিক দি আজৰি হৈ চাই এইকেইদিনত ইমান পঢ়া শুনা নহবই
নহ'ব ত
এয়া তুমি ঘৰতে এনেই থকাতকে কাম বন বিলাক এনেকে কৰি থাকা ভাল হ'ব ঘৰতে
সৰু সুৰা কিবা কাম কৰি পইচা কিমান এটা ঘটো আৰু
অ এই সৰু সুৰা কিবা বিলাক আজিকালি নতুন স্কিল শিকিবা আজিকালি ইডিট কৰিব তাৰপা এই পুডিং কৰিব পাৰি তেনেকোছেৱা ধৰি লোৱা ধেৰ কিবা কিবি কাম আ যোনবোৰ মানে ঘৰতে থাকি কৰিব পৰা
উম উম পইচা ঘটিব পৰা অ একো ব্লেক মানি টাইপৰ নহয় আৰু যোমাক গেম চেম খেলি টাইম পাছ কৰা সেইবিলাক উইনজ' খেলা সেইবিলাক নহয় আৰু।
অ এতিয়া তুমি, এতিয়া ঘৰৰ কিবা ভাল কাম এটা। শিকা মানে তুমি যে স্কিল এটা স্কিল এটা ডেভেলপ কৰা নিজৰে।
নাই নিজেও শিকাটো হব লোককো শিকোৱাও হ'ব।
এতিয়া মানে এতিয়া তোমাৰ ধৰি লোৱা আজিকালি পুৰা ইউটিউব চেনেল এইবিলাক থাকে। এইবিলাকো ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰৰ কাৰণে তোমালোকৰ এতিয়া ইডিত।
অ ইডিট কৰা তোমাৰ আইদিৰ আছে অ। বিভিন্ন ধৰণৰ বাই বাইকৰ ভিডিঅ' হওক, ফটো হওক ইডিট কৰা কাৰণে ইডিট কৰিলে পইচা পায় বুলি কৈ আছে।
অ এতিয়া কোনোবা এজনে কিবা বাইক এখন লৈ, লৈ পেলাই ভিডিঅ' বনালে। তোমাক দিলে তুমি এতিয়া ইডিট কৰি ধুনীয়াকে যদি ইডিট এটা বনাই দিব পাৰাতাত তাৰ পৰা তুমি বোলে মোৰ এশ টকা এটা লাগিব মই ইডিত কৰি দিছো। সেই তেনেকোৱা মানে ইডিট কৰি পেলাই কিবা এটা কৰি পিনি তেনেকে এশ, দুশকেই এনে উলিয়াই দিব। তোমাৰ হাত
উম মানে তোমাৰ চাবা মানে ইডিট কৰিবলৈ দিব। কিন্তু বহুতে ইডিত কৰিব আৰু কৈছে নহয় মানে যাৰে চবতকে ভাল হ'ব তাকেহে পইচাটো দিয়া যাব। তেনেকে কোৱা শুনিছো। সেইটো আমি পাৰিব লাগিব।
অ সেইবোৰ শিকিব লাগে সেইটো কাৰণে শিকি পেলাই এই অকমান।